হেল্ল'?
হেল্ল' শুনিছানে?
হেল্ল'?
ভালকে শুনা পাইছা নে?
হয় হয় পাইছোঁ।
অ কওঁকচোন?
ভালে আছা ন?
আছোঁ আছো তুমি?
আজি তাকে মানসিক অশান্তি, মানসিক স্বাস্থ্য আৰু তাৰে সমাধানৰ কথা পাতিব বিচাৰিছোঁ তোমাৰ লগত।
সেইটো বাৰু বহুত জৰুৰী হয়, আজিকালি যুগত।
তোমাৰা মাততো ভালকে অহা নাই, অকমান ডাঙৰকে কোৱা।
সেইটো বাৰু আজিকালি বহুত জৰুৰীয়েই হয়, আজিকালি যুগত।
সেইটোয়ে, মানুহৰ ঘৰে ঘৰে মানসিক স্বাস্থ্যৰ প্ৰতি মানে চবৰে একেটা প্ৰব্লেম একেটা দেখা দিছে, চবৰে ঘৰে ঘৰে মানসিক কষ্ট। মানসিক অৱস্থা বেয়া।
ডাঙৰ সৰু চবৰে আজিকালি।
সেইটোৱে, আজিকালি ডাঙৰৰ ডাঙৰৰটো মানে যুক্তি আছে যে, ডাঙৰৰ মানে হয়। মানুহৰ কামৰ হেঁচাৰ কাৰণে হয়। কিন্তু আজিকালি মানে সৰু ডাঙৰ বয়স্থসকল সকলোৰেই টো সমাজ সমস্যা পাইছেই আৰু চবৰে দেখা দিছে।
সেইটোৱে।
সেইটোৱে।
যদি চাওঁ আমাৰ নিজৰো কিছুমান আছে।
তোমাৰ মাতটো ভালকে অহা নাই হয় কওঁক।
এতিয়া ঠিকে আছে?
অ', অকমান জোৰকে কৈ দিয়া।
এটিয়া ঠিকে আছেনে?
অ', অ', অ', কোৱা।
উম, দিয়ক এতিয়া কওঁক। হেল্ল'।
অ', অকমান জোৰকে কৈ দিয়া। অ' অ' অ' অ' অ' পাইছো।
সেইটোৱে আৰু।
মানসিক স্বাস্থ্য বহুত জৰুৰী।
উম।
হেল্ল'। তোমাৰ মাতটো অহা নাই।
আহিছা আহিছে মই শুনি আছো।
এতিয়াহে তোমাৰ মাতটো আহিছে কোৱা।
অ', অ'।
উম।
তাকে মানসিক কষ্টৰ কাৰণে মানুহবোৰে যে চব পিনে ভুগি আছে। আৰু সেইবোৰৰ কাৰণেতো মানুহ খোৱা মেলা কৰিব মানে কষ্ট পায় দিগদাৰ পায়। শুব নোৱাৰে ৰাতি দিনে চিন্তা কৰি চিন্তা ভাৱনাই খাই পেলাই মানুহক।
উম, সেনেকে মাত মানসিক সন্তুলনো মানুহৰ কিছুমানৰ সেয়া হয় ন। সেইটোৱে।
তাৰপিছত পঢ়া শুনাত আগবাঢ়িব নোৱাৰে। পিছ পৰি থাকে নিজৰ ম-ম-মাজতে মগ্ন হৈ থাকে। স্বাস্থ্য বেয়া হয় সেইটোৱেই আৰু।
উম।
বহুত কষ্ট দিয়া আজিকালি জাগাই জাগাই ঘৰে ঘৰে হৈ আছে এইবোৰ।
এইটোৱে।
অ', এতিয়া আমাৰে কোৱা আমিয়েটো মানে চবেইটো চবৰে লগত ভালকে কথা পাতি আছো। কিন্তু আমি নিজে জানো যে আমাৰ মানে মনত চবৰে মানসিক মানে কষ্টটো আছে মানসিক স্বাস্থ্যটো ভাল নহয়। চবৰে মানে তুমি কি ক'বা আৰু মানুহক যাকে যাৰ লগতে কথা পতা তুমি তাৰ তাৰ কথাই গম পাবা যে তুমি মানসিক কষ্টত ভুগি আছে। মানসিক স্বাস্থ্য সিহঁতৰ ভাল নহয় মেণ্টেল হেল্থবিলাক বেয়া হৈ গৈ আছে। উম।
চাইকলজিকেল বা ধৰা নিজৰ দে মানে দিনকাল দিনটোৰে ধৰা মানুহ এৰিয়া এফেক্ট হয়
আৰু এইবোৰ এইবোৰৰ মানে সমাধান বিলাক মানে মানে বিচাৰি নাপায় সকলোৱে ডক্তৰৰ ওচৰত যায় কিন্তু কিছুমান ঘৰুৱা সমাধান ঘৰতে আছে সেইবোৰ বস্তু ঘৰুৱা সমাধান আছে যেনেকে সিহঁতে মানে মোবাইল ফোনটো চব টাইমত যেতিয়া লৈ থাকে তেতিয়া সিহঁত সিহঁতৰ চকুত জোৰ পৰে কিছুমান বস্তু মোবাইল ফোনৰ পৰাও সিহঁতে আকৰ্ষিত হয় তাৰ পিছত সিহঁতে সেইটো কথাই ভাবি ভাৱনাত সোমাই পেলাই সিহঁত
সেইটোৱে চিন্তা ভাৱনাত সোমাই যায় উম ডিপ্ৰেশ্যন এই চবটো আজিকালি সেই কমনে হয়
অ সেইবোৰ হলে সিহঁতে খাব নোৱাৰে খাব নোৱাৰে টোপনি টাইমত উঠিব নোৱাৰে টাইমত নিজৰ কামবিলাক সময়ত নিজৰ কামবিলাক কমপ্লিট কৰিব নোৱাৰে সেই সময়ত কম কাম বিলাক শেষ নকৰিলে আকৌ সিহঁতে যোনবিলাকত মানে বস্তু যি বিলাক কৰিছে এতিয়া পঢ়া শুনা হওক স্কুল কলেজ হওক মাষ্টৰ বিলাকৰ পৰা গালি শুনিব পা পায় সেনেকে হ'লে সিহঁতৰ আকৌ মানে বেছি বেছি দিগদাৰ হৈ যায় মানসিক এই অৱস্থাটো
আজিকালি ল'ৰা ছোৱালীক যদি চাওঁতে সিহঁতৰ পঢ়া
সমাধান সমাধান বোৰ আছে সমাধান বোৰ মানুহে এতিয়া চবেই চবকে সমাধান দিয়ে ডক্তৰ তাত গলেও সেইবিলাক একে সমাধান খিনি দিব ভালকে খোৱা মেলা কৰিব দিব টাইমত ফোনটো দূৰত থৈ পেলাই শুব দিব
সেইটোৱে
সেই ইয়গা কৰিব দিব
কিন্তু সেইবোৰতো কোনোৱে নকৰে ক'ব গ'লে
কিন্তু আমি যদি ভালকে এটা জীৱন জীয়াব খুজিছো তেন্তে আমি প্ৰথমতে জল্দি শুৱাত শুৱাটো আৰম্ভ কৰিব লাগিব মানুহে বাহিৰা জাগা বিলাকতটো
কিন্তু মানুহৰ যদি মানসিক সন্তুোলনে যদি ঠিক নাথাকে মানুহৰ যদি ভাৱনা চিন্তাই হয় টোপনিও নাহে ন মানুহৰ তেনেকেতো খাই পেলাই চব
উম ৰাতিপুৱা জলদি উঠিব লাগে
হা
ৰাতিপুৱাতো জল্দি উঠা আজিকালিৰ মানে একো কথাই নাই
কৰে আকৌৰ পঢ়াৰ প্ৰেছাৰ সোপা থাকে ইফালে ডাঙৰ হোৱাৰ পিছত কামৰ অফিচৰ তাৰপিছত ফাইনেন্সিয়েলি পইচা মেলা এইবোৰৰ ঘৰ চলোৱা ধৰা মেলা তাৰ পিছত কিছুমানৰ ধৰা অকলশৰীয়াও থাকে থাকে সিহঁতৰতো তেনেকেই হয় ন অকলে থাকি থাকিয়ে
হয় হয় অ এতিয়া বহুত চিন্তা হৈ থাকে সেইটো কাৰণে শুব নোৱাৰে নুশুলে আকৌ ৰাতিপুৱা জলদি উঠিব নোৱাৰে ৰাতিপুৱা জল্দি নুউঠিলে সিহঁতে গোটেই দিনটোৰ গোটেই টাইম টেবুল খিনি ইফাল সিফাল হৈ যায় উম খেলি মেলি হৈ যায় সেইটোৱে উম
উম
তাকে, মই ভাবিছোঁ চবৰে যদি একেটা সমস্যাত ভুগি আছে চবে আমি সমাধানটো উলিয়াব লাগে। আৰু আমি নিজে এটা বস্তু সমাধান পালেহে বেলেগক আনক শিকাব পাৰিম সমাধানটো দিব পাৰিম তাকে, সেইটো কাৰণে ভাবিছোঁ যে, আজ ৰ পৰা মানে ভালকে খোৱা মেলাখিনি সময়ত কৰিম, সময়ত সময়ত উঠিম। অকণমান য়গা সেইবোৰ কৰিম।
সেইবোৰে মানুহেতো আজিকালি একো ধৰা এক্সেচাইজ কৰিবই নোখোঁজে। মানুহ টোপনি মাৰিব লাগে কিন্তু দেৰি দেৰিলৈ থাকিব। খাব দেৰিকে, বাহিৰা বস্তুৱেই খোৱা হয়।
উম
আজিকালিতো কাৰো লগত মানে বিশ্বাসো বিশ্বাসো কৰিব নোৱাৰি আজিকালি। ত' মানুহে ক'বনো কাক এতিয়া? নিজৰ বেয়া লাগিলেও বা ভাৱনা চিন্তা হ'লেও। আমি অলপমান সমাধান ওলাবলে চেষ্টা কৰিব লাগে। যিহতুকে এইটো বহুত ডাঙৰ সেয়া হৈ গৈছে।
আমি ডাক্তৰৰ ওচৰত যাওঁ কিন্তু সমাধানবিলাকতো নিজৰ ওচৰতে আছে আমি গোটেইখিনি কথা জানোৱেই কেনেকে চলিব লাগে।
সেইটোৱে ডক্টৰে কিয়ে ক'ব টোপনি ঠিক কৰিবৰ কাৰণে মেডিচিন দিব বা ক'ব যে এক্সাৰচাইজ কৰক, খোৱা মেলা টাইমত কৰক শুৱক।
উম। তাকে, আজিৰ পৰা ভাবিছোঁ আমি দুয়ো মিলি পেলে ভালকৈ খোৱা মেলা টাইমত কৰিম। মানুহকো বুজাম বস্তুবিলাক আৰু খোৱা মেলাখিনি টাইমত কৰি পেলাই মানে আমি সমাধান এট এটা ওলাও যাতে আৰু সেইটোৱে উম। তেন্তে কি কৰিবা? আজিৰ পৰা আমি ভালকে খাম জলদি ঘোমাম।
উঠিম জল্দি টাইমত কাম বা আমি মানে একদম সময়ে সময়ে কামবিলাক কৰি লম সময়মতে, সময়মতে চলিলেহে চব ঠিক হ'ব পাৰে।
উম, সময়ত খাম সময়ত উঠিম।
কামবিলাকো সময়ে, সময়ে কৰিলে চব
উম, য়গাত।
সেইটোৱে এক আচলতে আমি ৰাতিপুৱা উঠিয়ে আমি কিবা য়োগা চোগা কৰি আমি টাইমমতে খাব লাগে, সময়মতে খাব লাগ তাৰিছত কামতে কামবোৰো সময়মতে কৰি পিনে ধৰা জল্দি উঠি আকৌ আমি তেনেকে দুপৰীয়া অলপমান সৰু বাগৰি অলপমান বাগৰিলোঁ, মেলিলোঁ ৰেষ্ট ল'লোঁ।
ৰাতিপুৱাৰ সূৰ্যটো গাত লগোৱাটো বহুত আটাইতক কৈ জৰুৰী কথা সেটোতো আগৰ দিনৰ পৰা শুনি আহিছোঁ।
সেইটোৱে আজিকালিতো নহয়েই, কিন্তু আমি আচলতে ল'ব লাগে।
অ', সেইটোৰে আমি সমাধান ওলাব লাগিব আৰু সেইটো কথাই আমি এতিয়া মানে বুজিব লাগিব আৰু আনক বুজাব লাগিব যে, এইটো উম, এইটো বস্তুৰ পৰা ওলাই অহাটো কিমান জৰুৰী হয়।
সেইটোৱে সৰু ল'ৰা ছোৱালীবিলাকৰো বিশেষকে
সেইটোৱে ভাবিছোঁ, আজি আৰু, আজিৰ পৰা ভালকৈ তেনেকৈ থাকিম।
অ।
আৰু মানে কি হৈছে, আজিকালি মানসিক মানসিক অৱস্থাৰ কাৰণে মানে, মানুহে মানে বহুতে মানে নিজৰ মানে জীৱনতটো দি দিয়ে, তেনেকে কিন্তু মানুহৰ বহুতো সমাধান ওলাই ন! সমাধান ওলাবৰ কাৰণে সেইটোৰ পৰা তুমি মানে লাগিব লাগিব সেইটোৰ লগত। তুমি সেইটো সমাধানৰ পৰা জিকিব লাগিব, জিকি ওলাই আহিব লাগিব।
হম।
হয়। সেয়ে আৰু আজিৰ পৰা ধৰা, সময়মতে শুম। যোগা কৰিম।
আৰু সেইটো, সেইবিলাকৰ কাৰণে সেইবিলাকৰ কাৰণে মানে মানুহক মানে আহ এই যে এইটো খিনি যে এৱাৰনেছ খিনি দিম, সেইটো মানে চব জাগাত থাকিব লাগে, সেনেকুৱা মানুহ ওলাই আহিব লাগে। লাগে, য'ত আমি মিলি পেলাই চবকে, আনক আনে আনক বুজাও। কাৰণ কি দুজন মানুহৰে মানসিক অৱস্থাটো মানুহৰ সমাধানতটো নোলাব, কিন্তু বহুত কেইটা মানুহে যেতিয়া একেলগে মানুহে যেতিয়া একেলগে গোট খাই পেলাই যেতিয়া কথাটো আগবঢ়াব, গোটেই চাৰিওপিনে যেতিয়া কথাটো জনাই দিব, তেতিয়াহে মানুহে একে-একোটাৰে বস্তুৰ পৰা ওলাই আহিব পাৰিব, বস্তুটোৰ পৰা।
অঁ, হয়, তাকে।
উম।
আমিয়ে ইজনক আনজনক কৈ কৈ এনেকৈ গোট খায় কৰিব লাগে, বুজাব লাগে, কিমান জৰুৰী।
হম।
আমাৰ স্বাস্থ্যৰ লগত সেইখিনিও আমি চাব লাগে।
সেইটোৱে, মানসিক-মানসিক অৱস্থাৰ পৰা মানসিক কষ্ট মানসিক অশান্তি আৰু সমাধান সেইবিলাক চব আমি ওলাই পেলাই এদিন জল্দি সফল হ'ম। আমি সমাধান ওলাবলৈ সফল হ'ম, আৰু মানুহক ঠিক কৰিবলৈ সফল হ'ম বুলি ভাবিছোঁ আৰু।
তাকে, আশা কৰিলোঁ।
ঠিক আছে।